হেল্ল',
অ, নমস্কাৰ।
অ, নমস্কাৰ নমস্কাৰ। কি কৰি আছা?
এ আছিলো দিয়া এপাক ওলাই আহিছো।
এই ৰাতি কেন,
ৰাতি মানে এই ভাত চাত খাইহি এপাক মই খোজ কাঢ়িব ওলাই আহো সদায়।
অ, অ,
তুমি কি, খালো-খালো।
অ', আমাৰ বহাব গৈছেহে।
অ,
আমাৰ দে দেৰি হয় মানে আমাৰ এটামান বাজে ভাত খা যায়।
অ',
অ, বাকী খবৰ খাতি মই তোমাৰ এনেই বহি আছো হা। কামৰ পৰা আহি পাইছো মাত্ৰ মানে হেৰি চাপৰিৰ পৰা।
অ, দেৰি হয় মানে চাপৰি পৰা আহা ন।
সেইটোতো, চাইকেল লৈহে যাওঁ আৰু।
অ,
খবৰ খাতি কেনেকুৱা?
খবৰ খাতি তোমাৰ আছো আৰু, তোমাৰ কেনেকুৱা তোমাৰ কোৱা?
মোৰো ঠিকে থাকে দিয়া এবাৰ মন চোন ভাল লগা নাই। তোমাৰ এই পানী চানী নাই খেতি বাতি কৰিব পৰা নাই ভালদৰে।
হয় বাৰু এইবাৰ পানী নাই মোৰ কঠীয়া গাল লগালো আকৌ মৰি গল।
হাহাকাৰ লগাই দিছে আৰু।
উম, তাকে এইবাৰ কি যে হ'ব?
সেইটোৱেটো।
তোমাৰ হেৰি, তুমি এতিয়া চাপৰিত কি কৰি আছা তাত?
চাকৰি মানে চাকৰি মানে চাপৰিত
চাকৰি নহয় চাপ অ, চাপৰিয়ে কৈছো?
অ', চাপৰি অ, চাপৰিত তোমাৰ মই খেতি লগাইছো। তোমাৰ লাও, জিকা, ভোল, বেঙেনা, পটল
অ', অ',
তাৰপিছতে আকৌ মাটিমাহ-মাটিমাহ পেলালো।
উম, দিয়া ঠিকেই আছে বাৰু কৰি থাকা।
উম,
এ এতিয়া মইতো তোমাৰ মই এইফালে গাহৰি ফাৰ্ম এখন খুলিলো নহয়।
গাহৰি ফাৰ্ম খোলিলা নেকি?
উম, আমাৰ চাপৰি টিকা ফালে।
অ' টিকা অ' হেৰি কেতিয়া কেতিয়া খুলিলা?
হল আজি তিনিমাহ মান।
অ' ঠিকে আছে, তোমাৰ গাহৰিতো পুহিলে বহুত লাভ হয় নহয় গাহৰিত পুহিলে।
অ, তেম মা মানে হেৰি এই পোৱালি-পোৱালি গাহৰি কেইটামান কিনি আনিলোঁ।
অ',
তাৰপিছত আৰু দুটা গাহৰি ডাঙৰ আনিছো।
অঁহ,
মানে অলপ ডাঙৰ আৰু
আচ্ছা।
ইমান সৰু নহয়।
অঁহ।
সেয়াই আৰু তাতে লাগি থাকো দিনটো এফালে খেতিও, খেতি কি কবা পানী-চানী নাই মৰি গৈছে আকৌ কৰিব লাগিব এয়া।
অ' এইবাৰ খেতিয়ক বিলাকৰ বৰকে হাহাকা লাগি গৈছে।
তাকে হে ভাই।
তোমাৰ এতিয়া মই অমফেলই মেচিন দি পানী দিলো দেই, তোমাৰ যি যিহে ৰ'দ মাৰিছে, আকৌ পানী খিনি শুহি-শুহি দিলে।
মহ দুবাৰ মান দিলো, তাৰপিছত নাই লাভ নাই আকৌ খুহিয়ে দিযে ৰ'দ
চি ৰ'দ সেইটোৱেটো, অঁ।
মই নোৱাৰি, এইবাৰ যে কি হ'ব খেতিয়ক বিলাক।
সেইটোৱেতো অঁহ।
মোৰতো যেন-তেন গাহৰি ফাৰ্মখনেদি চলিব পাৰিম, কিন্তু ইমান
আম আমৰ নিচিনা মানুহ কেনেকুৱৈ চলিম হয়ন নহয় কোৱা?
চবৰ তা'ত ইমান পইচা নাথাকে
নাথাকে অঁহ। তোমাৰ অ হেৰি এটা কাম কৰিব পাৰি কিন্তু। তোমাৰ ধৰ এই চলাৰ লগাই পেলাই যে, পথাৰতে চলাৰযে লগাই যে।
তাকে মই ভাবিছিলো মাজতে, খৰচ অলপ বহুত হ'ব খৰচ।
সেইটোতো উপায় নাই এতিয়াতো বৰষুণ-চৰষুণ নাহে আৰু
মানে এনেকে তোমাৰ ওচৰে-পাজৰে তিনি-চাৰিটা মানে মিলি পেলাই
অঁহ।
এখন চলাৰ দি লগাই বোলে তোমাৰ ধুনীয়াকে ওচৰৰ মাটিকেইটা পানী দি থাকিব পৰা গ'ল হয়। বৰিং-চৰিং কৰি ধুনীয়াকে। কিন্তু এই আমাৰ ছাইডৰ মানুহকেইটা বেয়া, তোমাৰ মাটিত থকা মানুহখিনি।
অঁহ।
এ' তোমাৰ নাই মানে, অকণমান অহংকাৰী টাইপৰ মানে মানুহ বেয়া।
অঁ আচ্ছা।
সেইকাৰণে নিমিলে। তুমি এনেকে চাব পাৰা, আকৌ লগোৱা যদি।
এনেকুৱা চিনাকি মানুহ নাই নহয়। তোমাৰ তোমাৰ চিনাকি আছে নেকি?
লগোৱা, অঁ মোৰ আছে। তোমাৰ মাজতে যে এজন ল'ৰা এনেকে সুধিব আহিছিলে, ঘৰত কাৰ্ড এখন দি থৈ গৈছে বাৰু।
অঁহ অঁহ। তোমাৰ কাৰ্ডখনত ফোন নম্বৰ দিয়া আছে চাগে, তুমি ফোনটো কৰি পেলাই সুধিবাচোন।
অঁহ মই তোমাক কাৰ্ডখন ফটো মাৰি দি দিম দিয়া। মানে সি কৈ গৈছিলে এনেকে আপোনালোকে কবাত লগালে ফোন কৰি দিব বুলি।
অঁহ মই মানে বহুত দিনৰ পৰা লগাম-লগাম ভাবি আছো, কিন্তু মোৰ ধৰ এনেকে চিনাকি মানুহ-চানু নাই।
উম। হয় বাৰু, কিন্তু এই লগাই থ'লে নিজৰ পিছত লাভ হৈ থাকিব আৰু পানী-চানী দিয়াৰ পৰা ধৰ লাইন-চাইনৰ পৰা।
বা লাইনৰ খৰচ, লাইনৰ খৰচ এ' চাপৰিত এতিয়া তুমি লগাম।
লাইট-চাইট তো নাই সেইফালে?
নাই নাই তোমাৰ সেইটো কাৰণে চাপৰিত মানে এখন চডাৰ লগালে, তোমাৰ ধৰ মানে বেটেৰী এটা তাতো আনি দিম।
অঁ।
মাৰ বেটেৰীটো তাত ধৰ তাৰপৰা লাইট এটাহে লাগে আৰু লাইট দুতা বা এটা।
সেইটোৱে অ,
তাৰছত মটৰটো দিনটোত চলাম আৰু।
ঠিকেই আছে। তোমাৰ এনেকে চলি থাকিব পাৰিবা ধুনীয়াকে। আজিকালি এনেকে তুমি তা'ত যদি লাইট-উট মানে ৰ'দত তোমাৰ বিজুলী বনাই, আৰু এনেকে বেচিবও পাৰি কাৰেণ্ট।
গম পাইছোঁ বাৰু এতিয়া।
এক্স তোমাৰ খৰচ খোৱা খিনি হৈ যাব এক্সট্ৰা যোনখিনি জমা হৈ যায় সেইখিনি আকৌ এল এই বিজুলীলে- ইলেক্ট্ৰি চাপলাই লে গুচি যায়।
অ, মানে সিহঁতে লৈ লয় নেকি?
অ, মানে সেনেকে লিংক-লিংক কৰি দিয়ে আৰু মইও ইমান এটা মানে ভালকে নাজানো বাৰু।
অ', অ',
লাভে মানে সেইফালৰ পাও পইচা এটা পাবা। পিছত তুমি বছৰকৰ মূৰত পইচাটো উলিয়াই ল'ব পাৰিবা যিমান বিজুলী জমা হয়।
অ',
তেহে সেনেকে পইচাটো জমা উলিয়াই লব পাৰিবা।
তাকে। মই সেই তোমাৰ এই হেৰি এনেকুৱা ধৰ ইনষ্টলমেন্টতটো লব পাৰি নহয় ন'?
পাৰি -পাৰি অহ, আজিকালি সেইবিলাক চব হেৰি আছে।
অ, ইষ্টল মেণ্টোটো আজিকালি লব পাৰি নহয় তোমাৰ ইষ্টলমেন্টতে ল'ব লাগিব ল'লে তোমাৰ মাহে মাহে কিস্তি -কিস্তি দি থাকিম আৰু।
উম, লৈ লোৱা -লৈ লোৱা তোমাৰ এশ লাভ হব দেই।
উম,
অকমান মুকলি জেগা লগাবা গছ - চছ নথকা জেগা
উম,
তেতিয়া তোমাৰ ধুনীয়া বিজুলী এটা
পিছ উৎপন্ন হব উম, তোমাৰ এনে গাঁহৰীকেইটা আনিলা বাৰু?
মোৰ গাহৰি পোৱালি তোমাৰ পোৱালি আনিছোঁ ছটা।
অহ',
আৰু ডাঙৰ দুটা মাইকী এটা আৰু মতা এটা।
অ, ঠিকে আছে। প্ৰথমতে কমৰ পাই ষ্টাৰ্ট কৰিব লাগে বোলো।
উম, এতিয়া বহুত খায় অই গাহৰিখিনিয়ে।
এ
কিন্তু মই খোৱা বোৱা যোগান ধৰোতেই টাইম -টাইমটো তাতেই গুচি যায় ইমানেই খাই হিন্দে।
অ, এনে দানাতো তুমি কৰ পা আনা?
দানা মই তোমাৰ এই ওচৰৰে। এনেকে হলচেল দোকান এখন আছে তাৰ পাই বস্তা হিচাপত আনো।
আচ্ছা- আচ্ছা এনেই হোটেলৰ নোখোৱা নেকি?
সেইবিলাক তোমাৰ আনো কিন্তু এই তাৰ লগতে আকৌ তোমাৰ কিনা দানাও খুৱাব লাগে তেতিয়া বোলে সোনকালে ডাঙৰ হয় শুনিছোঁ।
অ', অ', সেইটো মানে আমাৰ এইফেলেও মানুহ বিলাকে খোৱাই দেই।
খুৱাব লাগে তেতিয়া তোমাৰ হেৰি বেমাৰছে আৰু অলপ মানে সোনকালে ডাঙৰ হয় আৰু বেমাৰ চেমাৰতো হ'বই বাৰু টাইমত।
বেজি চেজি মাৰিব লাগে আকৌ।
উম, ঔষধ -ঔষধো দি থাকিব লাগে সেন্তে খোৱাভিলাকৰ লগত।
অহ।
নহ'লে কেতিয়াবা বোলে, বেমাৰ আহিলে আকৌ গোটেই খিনি এনে মৰি থাকিলে বহুত লোকচান হৈ যাব নহ।
লোকচান হৈ যাব।
ধেইৰ পইচা সোমাই আছে তো ইয়াত।
পইচাটো এনেই নাহে হয়, নহয় তোমাৰ এই কেতিয়া তই তুমি এতিয়া গাহৰি কেইটা ভালদৰে পোহিলে
কিমান দিন যে মই তোমাৰ চিক ক' ত কৰিছো ৱাহ এই গাহৰি কিনিম -কিনিম কে।
সেইটোতো অহ।
তোমাৰ ডেৰ বছৰ দুবছৰ মান কৰিছোঁ চিকটি গাৰ্ড
অঁ
ইমান কেইদিন কষ্ট কৰি মই তাৰ ফলত এইটো ল'ব পাৰিছোঁ
পাইছা অঁ সেইটো কষ্ট কৰ পিছতহে এইটো কৰিব পাৰিছা হয় নে নহয়
উ তুমি পিছে ক'ত কৰি আছো বুলি কৈছিলা
মই তোমাৰ আছিলে। এইফালে আৰু অফিচ তাতে। অফিচ মানে তোমাৰ সৰু সুৰা আৰু। তোমাৰ আৰু উঠাই।
মাহে এতিয়া কিমান কেদিয়ে তোমাক?
মাহে তোমাৰ দহ হাজাৰ। বেছি। বেছি দৰমহা নহয় মানে বেছি কামো নাই তোমাৰ তোমাৰ মানে দহটা মানত গলো। তোমাৰ অফিচতো সাৰা পোলা কৰি সাৰা চাৰা কৰি পেলাই। মচি সাজি তোমাৰ দ খিৰিকি চিৰিকিবিলাক খুলি কৰি আহি পেলাই। মই আহ মানে অলপ ঘৰলৈ গুচি আহো।
আকৌ চাপৰিলে গুচি যোৱা ধৰক ফ্ৰী থকা টাইমটোত ন।
অ ফ্ৰী থকা টাইমতত মই চাপৰিলৈ গুচি যাওঁ চাপৰি খেতি বাতি খিনি কোৰ ছোৰ মাৰো। মাৰি কৰি তোমাৰ আকৌ গৰু এজনী ললো নহয়।
হয় নেকি?
অ গৰুজনী তাতে এনে আল চাল দি আল দি দিওঁ আৰু।
ভালে দিয়া এনেই এনেই থাকি তো লাভ নাই তুমি লাগি থাকা নিজৰ কামত।
সেইটোতো অ এটা পা পিছত বাঢ়িবগৈ, হয় নে নহয়?
উম সেইটো এটো লোকচান নাই নহয়, কষ্ট কৰি থৈছা এতিয়া এটা টাইমত ধুনীয়াকে। পইচা আহি থাকিব তোমাৰ।
সেইটোৱেইটো অ। তাকেই মই আৰু। বিক্ৰী কৰম বাৰু তে।
মোক উ এতিয়া এতিয়া আছে বিক্ৰী কৰা এনেকা,
বিক্ৰী কৰিবলৈ পাৰিম মানে আছে মানে অ।
মোক মানে ঘৰত লাগিছিলে আৰু অলপমান।
অ কি কি লাগ কি কি লাগিব নো?
তোমাৰ এই ভোল জিকা।
হা।
তাৰপিছত আৰু কি কি আছে বা।
মোৰ পৰা মোৰ ফালৰ পৰা ৰঙালাউ এটা দিম দিয়া তোমাক। মিঠা থকা মিঠা পুৰা মিঠা।
চাপৰিত যে ভালেই হয় বাৰু খেতিবিলাক।
উ'ম। তাকে মই ভাবিছিলোঁ এইবাৰ মানে ত তাকে ভাবিছিলোঁ পানী অলপ হ'লে মই তোমাৰ তৰমুজৰ খেতি কৰিম।
এই তোমাৰ পানী পানীয়ে নাই আৰু তোমাৰ আমাৰ মানে মাটিতো বালিত আছে।
বালিত তোমাৰ তৰমুজৰ খেতি হ'ব কিন্তু বেলেগ খেতিতো অলপ প্ৰব্লেম হয় ন।
মানে মানে আমাৰ মথাইতটো ইটো চাইডে তোমাৰ বালি মাটি এইটো চাইডে- তোমাৰ মানে এনেকুৱা উম মানে সৰিয়হ চৰিয়হ এনেকুৱা খেতি বাতি কৰিব পৰা মাটি।
অঁ অঁ।
মানে ভাতটো মিক্স আছে আৰু তাত।
এ নাই চাপৰিত ইনেও ভালে হয় নদী খনৰ ওচৰত হৈ যায় ন।
অ মাটিতো সাৰুৱা মাটি নহয় তোমাৰ বানপানীৰ পাই।
কষ্ট কৰিলে তাত ভালেই হয় দিয়া খালি সে আৰু হাত। হাতীৰ চাতি পৰা অলপ ভয় আৰু।
সেয়াই তোমাৰ মোক মানে তলত থাকিব ভয় লাগে, ৰাতি সেইটো কাৰণে তোমাৰ গছৰ ওপৰত। চাংঘৰ এটা বনাই লৈছো।
চাংঘৰটোত থাকে ন।
চাংঘৰটো থাকো।
মই পিছে এদিন যাম দিয়া তোমাক। মোৰ ছুটি থাকিলে জনাম তোমাক।
অঁ ঠিক আছে। তুমি মোক ফোন এটা কৰি দিবা যোৱা আগত।
অঁ অঁ।
মানে মই তোমাকো গৈছো মানে বেলেগে যাব পৰা নহয়।
অঁ তুমি মোবাইল লৈ যোৱা নহয় ন।
মোবাইল লৈ যাওঁ লৈ যাওঁ,
উম দিয়া মই তোমাক গলে জনাম বাৰু
অঁ অঁ তাকে অঁ হ'ব দিয়া হ'ব।
উম।